হেল্ল', কি কৰি আছা?
হেল্ল' হেল্ল-হেল্ল-হেল্ল-হেল্ল- হেল্ল-হেল্ল-হেল্ল-হেল্ল
শুনিছানে?
অ এতিয়া শুনিছো।
অ কি কৰি আছা?
এ ঘৰতে আছো, তুমি কি কৰিছা?
এ নকবা আৰু ইমান গৰম বাহিৰলৈ ওলাই আহিব
অ আমাৰ এইটো ঢেৰ গৰম আমাৰ কাৰেণ্ট আছে বাৰু ফেনখন লাগি আছে যে।
অ-অ নহয় ফেন তলত কাৰেণ্টটোতো আমাৰ ইয়াতো আছে কিন্তু মানে- কি ইমান গৰমত ফেনৰ তলতো বহি থাকিব নোৱাৰি অহ।
অহ চাহ টা খালা নাই?
উম চাহ খোৱা হ'ল বাৰু। চাহ টো খাই পেলাই, চাহ তোমাৰ এই গজা আনিছিলো হোটেললে গৈছিলো।
অহ গজা।
উম গজা আৰু জেলেপি দুই য়া আনিছিলো বাৰু সেয়াকে খালো আৰু।
জেলপিটো এনেই পূজাতে বেছি হয়, আম ইয়াত ওলাই মানে।
হয় বাৰু হয়, এই কি হ'ল মানে এ আমাৰ যে গৰু গাখীৰ যে আছে যে কেইবাজনীও মানে আমি হোটেল এখন পাতি লৈছো মানে।
অ তাকে কি হোটেলখন গাখীৰ দিয়েগে মানে?
অ হোটেল খত মানে তোমাৰ ৰাতিপুৱা ৰাতিপুৱা গৈ গাখীৰ দি থৈ আহোঁ।
সাত লিটাৰকে।
উম সেইটো কাৰণে মানে তোমাৰ আহোঁতেনে লৈ আহিছিলো আৰু কিনো কেতিয়াবা কেতিয়াবা লৈ আহো। বাকী, উম ভাত বনাইছে আৰু, তোমালোকৰ? ভাত তোমাৰ কি হ'ল এ মই গৰু আনিবলৈ গৈছিলো মানে মেথাউৰিৰ ভিতৰত আজি গৰু দিছিলেগে দেউতাই। তাৰ পৰা তাৰ তাতে ঢেকীয়া শাক ধুনীয়াকে গজি আছিলে।
অ ঢেকীয়া অলপমান লহিলা চাগে সেয়াই বনাইছে, উম আমাৰো আমাৰ আমাৰ বনোৱা নাই বাৰু অকমান পিছত বনাবহে। এই দিনত বনালে দিনৰ খিনি খালো অলপ আগত। অ এতিয়া চাহ খালো। চাহৰ লগত চিৰা চিৰা চিৰা কেইটা চিৰা কেইটামান ভাজি ললো।
অঁ ভাল কথা ভাল কথা। উম। এই সেইটোৱে হোটেলৰ মিঠাই আৰু তোমাৰ বিস্কুট চিস্কুট খোৱাতকে এনেকুৱা ঘৰত তে বনাই কিবা কিবি খাবলৈ চেষ্টা কৰিব লাগে। উম আৰু মানে পিঠা চিঠা।
ইমান গৰম হৈ যাৱ যে কঁঠাল চঠাল খালা নেকি?
অঁ আজি মানে কি হ'ল তোমাৰ ঘৰতে কঁঠাল লাগিছিলে দুটা। নতুনকৈ লাগিছিলে মানে গছজোপাত। তাৰপিছত বোলো কঁঠাল এটাকে আজি পাৰো। পাৰি মানে পৰিণত হল আৰু।
অঁ প পকা নাই নেকি?
পকিলে তাৰপিছত তোমাৰ পকা কঁঠাল খাই দিলো দিনত। আৰু আম আছিলে আমো খাই দিলো, বতৰৰ ফল যিহেতু
বতৰৰ খাব লাগে বাৰু। আমাৰ কঁঠাল পাৰি থোৱা আছে কিন্তু পকা নাই কঁঠাল খিনি। তাকে পাৰি পেলাই বজাৰলৈ নিব লাগিব মানে। উম তাকে বহুত গৰম হৈ আছে। এই কঁঠাল খিনি বজাৰলৈ নিম বুলি পাৰিব থৈ দিছো, কিন্তু পৰা নাই মানে। দেওবৰা মানে বজাৰলৈ লৈ যাব লাগিব। কঁঠালৰ এইবাৰ বহুত দাম পৰিছে। মানে আমাৰ এইফালে আমাৰ ইয়ালে মানে যৰ পৰা আহে কঁঠাল খিনি, তাত হাতীয়ে পোৰা কঁঠাল খিনি খাই দিছে। তাপা সেইটো কাৰণে এইফালৰ পৰা কথাখিনি নিম বুলি ভাবিছো, কিন্তু এতিয়ালৈকে পৰা নাই কঁঠাল খিনি।
আৰু সেই অৰুণাচলৰ মানে
অৰুণাচল ওচৰত অৰুণাচলত। অৰুণাচলৰ মানুহে নিয়েহি অঁ। আহিয়ে থাকে প্ৰতি বজাৰ তে মানে অৰুণাচল বন্ধ থাকিলে আমাৰ বজাৰ খো খোলা নাথাকে তেনেকুৱাই। নচলে মানে। অৰুণাচল বন্ধ থাকিলে আমাৰ বজাৰ নচলে।
হয় হয়। বাকী মা দেউতা
এই দাদাৰ ঘৰতে আছেনে? উম ভাল ভাল ভাল উম। দাদাহঁত ঘৰতে আছেনে?
উম দাদা বৰ্তমান ঘৰতে আছে। এই কেৰম বৰ্ড এ খন আনিছিলে আজি কেইদিনমান হ'ল। তাকে লগৰ দুটামানৰ সৈতে সি খেলি আছে।
অঁ অঁ। ঠিকে আছে, এই ঘৰত এনেই এতিয়া ওলাই যোৱাতকে গৰমত ঘৰতে ঠিক আছে।
তাকে আৰু এইবিলাক খেলিয়ে থাকিব লাগে দিয়াচোন এনেই গৈ পেলাই বাহিৰলৈ ওলাই যোৱাতকে।
বাকি বাকি পঢ়া শুনা?
পঢ়া শুনা আৰু এইবাৰ লাষ্ট ইয়েৰ।
অঁ কেনেকুৱা চলিছে কেনেকুৱা চলিছে?
উম এক্জাম হৈ গ'ল, ঠিকে থাকে গ'ল আৰু। আৰু এতিয়া প্ৰেক্টিকেল কেইটা আছে প্ৰেক্টিকেল কে টা জমা দিয়াৰ পাছতে তোমাৰ আজৰি হম আৰু। উম ইণ্টাৰ্ণশ্বিপ হৈ গল। অঁ তোমাৰ উম এতিয়া গৰম বন্ধ দিলে বাৰু আজিৰ পৰা। তাৰ তাৰ পিছত তোমাৰ কেনেকুৱা চলি আছে পঢ়া শুনা?
মোৰ ভাগৰ এতিয়া এম এ কৰি হৈ গ'ল। এবাৰ মানে লাষ্ট আছিলে হ'ল বাৰু। তাৰ পৰা এইকেইদিন এনে ঘৰতে আছো এতিয়া।
তাকে সময় সুবিধা পালে আমাৰ এইফালে আহিবা আক ইমান দিন হ'ল।
তাকে চাইলও চাইলও তাকে কি কৰো।
অঁ আহিবা আহিবা। উম সেইটো হয় বাৰু। সময় মানে কি আৰু আজিকালি সময় তোমাৰ তীক্ষ্ণ গতিত যাবলে লৈছে।
এই ঘড়ীৰ কাটাডাল ইমান স্পীড ঘূৰে মানে উপায় নাই আৰু।
তাকেহে। বাকী মই ভাবিছো কি। উম ঘৰৰ সকলোৰে ভাল।
খেতি কৰিছ নাই?
খেতি তোমাৰ লাগি আছো আৰু, মানে কি হ'ল আজি কঠিয়া তুলিলো। আজি মানে প্ৰথম। প্ৰথম আজি কাললৈ বোকা দিব যেনিবা। আজি তোমাৰ কঠীয়া তুলিলো প্ৰথম প্ৰথম তুলিছো যে আজি একদম পোৰা ভৰি হাত বিলাক বিষ হৈ গ'ল আৰু।
অ কিমান মানে এইবাৰ কিমানান খেতি আছে টোটেল?
এইবাৰ তোমাৰ বেছি নাই। আগতে তোমাৰ হেৰি কৰো আছিলে পোন্ধৰ বিঘা মান খেতি কৰো। কিন্তু মানে এইবাৰ আধিলৈ দি দিলো। কিমান
হাল এতিয়া গৰুৱে বাইছে নে ট্ৰেক্টৰ দি, হাল গৰুৱে বাইছে নে ট্ৰেক্টৰ দি বাইছে?
উম গৰুহাল আছে যে, তোমাৰ গৰুহালেই এতিয়া বৰ্তমান বাই থকা হৈছে।
হৈ গ'ল নেকি?
উম বাই হোৱা নাই মানে, তথাপিও ওলাই আছে অলপ চলপ মাটি।
অঁ অঁ অঁ। ঠিকে আছে বাৰ। এনে হাজ অ হজিৰা চাজিৰা লগাইছ নে ঘৰৰ মানুহে কৰি আছে চব?
উম ঘৰৰ মানুহো কৰা আছে আৰু হাজিৰাও লগাইছ এ মানে দেউতাও ইমান নোৱাৰা হল যে। তাকে দেউতাই কৈছিলে বোলে মইয়ো নোৱাৰা হৈছো গৰুহাল মই চম্ভালিব পৰা নাই তাকে বেছি দিওঁ, মই বোলো নহয় আমাৰ অসমীয়াৰ এইটো যিহেতু এটা হেৰি আৰু দিয়াচোন। উম সেইবাবে মই বোলো গৰুহাল বে চি দিব নালাগে যিহেতু আজিকালি ল'ৰা ছোৱালীয়ে নাঙৰ, কোৰ বা এইবিলাক এনেকে চিনিয়ে নাপায়। মৈ, টকা, ৰুৱলি। কি বস্তু বুলি সুধিব মানে ঘপকে।
তাকে হয়। অ তোমাল তোমালোকৰ ঘৰতে পোৱালি এটা নাই জানো সৰু?
উম হম আছে।
সি সিহঁতকে এতিয়া তেনেকুৱা বিলাক বস্তুবিলাক দেখিবলে লাগে।
তাকে তাকে এই বৰ্তমান সময় কণত মানে কি হ'লগে, মানে বৰ্তমান সময়ৰ ল'ৰা ছোৱালী বিলাকে মানে একো বুজিয়ে নাপায়। আৰু অসমীয়া সংস্কৃতিতটো সিহঁতেতো ধৰি ৰাখিব নোৱাৰে। আছে আছে গাই গৰু কেইজনী আছে যে গাখীৰ দিয়া।
অঁ অঁ অঁ।
উম তাকে তোমালোকৰ গৰু গাই আছে নে কিবা?
এটা। হা?
নহয় নহয় গৰু গাই আছে নাই তোমালোকৰ? নহয় চিনিবলগীয়া নহয়। উম।
ঠিকে আছে বাৰু ছাগলী তাগলী আছে নাই?
ছাগলী নাই তোমাৰ। আমাৰ এইফালে কি হয় মানে উম এনেকে খোৱা জেগা নাই যে, সেইটো কাৰণে অলপ অসুবিধা হয়।
বাকী এতিয়া পানীত হাঁহ আছে নাই হাঁহ?
হাঁহ দুটামান আছে মানে তোমাৰ কি হল কণী পাৰিবৰ কাৰণে ৰখাই থোৱা আছে সেতক।
অঁ অঁ ঠিকে আছে। তাপা এতিয়া সেই পানী হোৱা নাই জানো?
উম পানী অলপ চলপ হৈছে, মানে কি হ'ল এই লগে লগে কেইবাদিনো বৰষুণ দি দিলে যে।
অঁহ অহঁ।
এতিয়া তোমাৰ হেৰি হৈছে বাৰু এই দুদিন নন্ ষ্টপ ৰ'দ দি আছে বহুত।
অঁহ তোমালোকৰ পিছফালে নদী এখন আছে যে সেইখনৰ পৰা হয় পানী ন?
উম সেইখনত তোমাৰ বুৱতী নদী যে পুখুৰীৰ পৰা ওলাই
অঁ তাকে মাছ মাছ চাছ চাগে ওলাইছে?
উম মাছ ওলাইছিলে, বৰষুণৰ দিন কেইটাত তোমাৰ বহুত মাছ ওলালে, তাকে ধৰি মেলি খাও। ডাঙৰ মাছ তেনেকে নাই, এই কাঠ মাছ বিলাক ওলালে কাৱৈ গৰৈ।
অঁ তাকে এদিন সময় পালে যাব লাগিব তেতিয়া ভালকে মাছ কেইটামান ধৰিবলে।
আহিবা আহিবা বৰষুণ দিয়া দিন এটাত চাই পেলাই আহিবা।
অঁ তাকে উজান চুজান উঠিলে খবৰ খ খবৰ খাতি এটা দিবা আৰু।
ঠিক আছে ঠিক আছে। উঠিবই আৰু দিয়াচোন এই টো ৰ'দলে চালে বৰষুণজাক তহ দিব দিব লাগেই।
তাকে বৰষুণ যাক দিব পাৰে কাৰণ ইমান দিনত ইমান গৰম দিছে। টিকাফতাৰ ৰদ একদম ৰাতিলে বৰষুণতো আজি ৰাতি আহিবও পাৰে ঠিক নাই
উম তাকে
ো আহি যাব পাৰি ইমান গৰম পৰিছে
উম বাকী ভণ্টি পঢ়া শুনা কেনেকুৱা চলি আছে
তাই বৰ্তমান ঠিকে আছে বাৰু এ গৰম উম দিব দিব এই গৰম বন্ধত দিছে যে তাৰৰা এই টিউচন কেইটান লগাই থ আ যে
অ তাকে মই যাম যাম বুলি যাবলৈ হোৱাই নাই মানে কি হৈছে এ অলপ ব্য্স্ত হৈ আছো খেতি পথাৰতো দেউতাই নোৱাৰা হল যে এইটো
উম তাকে খেতি খেতি বাতি বা আজহী লয় একেবাৰে
তাকে খেতি বাতিৰ পৰা আজৰি হৈ মই ভাবিছো আমি আটাই কেইজন গোট খাই লো আমি লগৰ কেইজন
আহ অ
তোমাৰ হেৰি কৰো এ মাজুলীকে ফুৰিবলৈ যাওঁ বুলি ভাবিছো
তাকে পৰা পৰা যায় কিন্তু এতিয়া পানীৰ কাৰণে বিশেষ প্ৰব্লেম হৈ যায় মানে পানী ঢেউৰ আছে মাজুলত উম তাকে অ খেতিতটো আজৰি হোৱাৰ পিছত যাব পৰা হয় আৰু অ তেনেকুৱা সময়ত যাব পৰা হ'ব তেতিয়া পানীতটো কমিব। সেইটো এইটো সময়ত পানীতটো বেছি হয় আৰু তেতিয়াহ'লে পানীতটো কমিব পাৰে। এতিয়া মানে পাহাৰত উম এতিয়া মানে পাহাৰত বৰষুণ বিলাক দি আছে যে গোটেই এইফালে পুৰা পানী হৈ পেলাই আ এতিয়া না চলা নাই মাজুল একদম দিগদাৰ যাব কাৰণে আৰু না চলিলেও মানে পানীৰ কাৰণে তাত মানে বহুত চিন্তা হৈ যায়
হয় তাকে অইনটো নহয় মানে ভয়ো লাগে অকমান
ভয় লাগে ভয় লাগে কাৰণ নদীৰ মাজতে। চবফালে অকল নদীয়ে মাজতে ভালে তাকে দলংখনন আৰু দুই তিন বছৰ পিছত। ত হ'বগে চাগে। যিমান পাৰে সোনকালে হ'লে ভালেই উম এই এতিয়া মানে বাৰিষা হকলল যে বা। ইমান কাম কৰিব নোৱাৰে আকৌ খৰালি খৰালিত অকণমান কামবিলাক স্পীড হয় এতিয়া বাৰিষা সময়ত মানে দিগদাৰ হৈ যায়
উম তথাপিও শুনামতে তোমাৰ এইটো চাইডে হ'ল বাৰু
অ অ অ বালিচাপৰি ছাইডটো হৈছে এই আমাৰ এই উত্তৰ পাৰতো হোৱা নাই মানে সেইটো পাৰে হ'ল উমল। বাকী কাইলৈ ভা কাই কাইলৈ ভাওনা আছে নহয়।
উম কাইলৈ ভাওনা আছে তাকে যাম বুলি ভাবিছো বাৰু।
অ অ তাকে আবেলি সময়ত হলেও গোটেই কেইটা গুচি গলে ভাল হব। উম দিনত দিনত আহ তাকে দিনত গৈতো লাভ নাইে ৰাতি। তে গৈ গুচি গ'লেও হ'ল।
উম তাকে মই শুনা মই ভাবিছো আমি মাজুলীত এবাৰ দুদিনে এদিন থকা যাও মানে তেতিয়া কি হব গম পাইছানে
উম তেতিয়া গোটেই সত্ৰ কেইখন চাব
অ সত্ৰ সত্ৰকেইখন আটাইকেইখন চাই আৰু বিশেষকেতো বহাতে থাকিব। পৰা হ'বই থকা খোৱা সুবিধাতটো তাত পাম।
আৰু দুদিনীয়াকে গ'লে নহ'ব গ'লে মানে। অকমান দীঘলীয়া প্ৰচেছত যাব লাগিব মানে। চাৰি পাঁচ দিন তেতিয়া আমি মানে এনেকে অ তেতিয়া আমি শিৱসাগৰত যাব পাৰিম বিশেষকে। শিৱসাগৰতৰতটো বহুত আহ তাতো বহুত চাবলগীয়া আছে। বহুত পুৰণা পোণা মানে বস্তু আছে তাত চাবলগীয়া এই আহোম ৰজাৰ দিনৰে। জয়দৌল, শিৱদৌল, ৰংঘৰ, কানে কাৰেংঘৰ এইবিলাক তলাতল ঘৰ, মৈদাম কিবা কিবি ধেৰ মানে জয়সাগৰ পুখুৰী পা ধৰি চব চাবলগীয়া আছে। উম উম আৰু তেনেকে গৈ পেলাই আমি কাজিৰঙাত সোমাব পাৰিম।
আৰু বিশেষকে মানে কি হৈছে বৰ্তমান সময় কণে হৈছে আমাৰ ফুৰা সময়।
অ পিছত কাৰণ, আৰু কেইবছৰমান পিছত আমি তো কলৈকো যাব নোৱাৰিম।
উম যিহেতু সংসাৰটোতো কৰিবই লাগিব।
উম, আকৌ তোমাৰ ধৰি লোৱা কিবা এটা কামতটো নিজে সোমাব লাগিব। তেতিয়াও যাব নোৱাৰি, উম এতিয়া পঢ়ি থকা সময় কাৰণতে ঘূৰিব পৰা হ'ব আৰু।
উম সেইটোকে মই ভাবিছোঁ। তোমালোকেও তোমাৰ লগৰটোকো লৈ লবা।
অ যোৱা কথা আছে বাৰু বাকী দিনৰ ভাত কিহে খালা?
দিনত ভাত সেয়াই তোমাৰ মাটিমাহৰ দালি বনাইছিলে।
অ অ মোৰ একদম মানে মোৰ একদম মানে ফেভৰেট আৰু মাটিমাহটো। উম তাকে ঘৰৰ মাটিমাহ নহয় জানো? অ ঘৰৰ যদি কেইটামান আনি বগে লাগিব। কাৰণ এই মাজুলী পা আনা মাহ বিলাক খাবলৈ ভাল কিন্তু মাজুলী পা এতিয়া আনিবলৈ তেনেকে মানুহও নাই আৰু সময় সুবিধাও হোৱা নাই যাবলে। আৰু বজাৰ মাটিমাহহোপা কিনি খোৱাতকে মানে একদম, মই ভাল নাপাওঁ মানে।
উম ঠিক আছে আহিবা, মই তোমাৰ থৈ দিম তুমি লৈ যাব পাৰিবা।
কেইদিন যাব লাগিব অ দাদাৰ হাতত আছে দাদা হাতত দি পঠিয়াক পাৰিব আৰু।
অ অ ঠিক আছে বাৰু মই দি পঠাম।
তাকে এতিয়া ঘৰলে যাবাই নহয়?
উম ঘৰতে ঘৰতে, বাৰু তেতিয়া হ'ব দিয়া চোন এই মায়ে মাতি আছে মোক।
অঁ ঠিক আছে বাৰু হ'ব। উম উম।
হ'ব অহ।
উম ঠিক আছে ঠিক দিয়া।